হেল্ল, হেল্ল, ' খবৰ খাতি কেনেকুৱা?
অ আছোঁ দিয়া তোমাৰ কেনেকুৱা?
এ মোৰো ভালেই ৰবা। মই বোলো কথা এটাৰ কাৰণে ফোন কৰিলোঁহে তোমাক।
কি ক'বাচোন?
এ আজি ৰাস্তা দি আহি থাকোতে এটা হেৰি এটা দেখিলো হে মানে এইটো কেটেলা পহু যে
উম উম।
কেটেলা পহু এটা ৰাস্তাত মৰি আছে গাড়ী এখনে চেপি থৈ গুচি গ'ল।
অ,
মানে দেখি পেলাই বহুত বেয়া লাগিলে বোলো মই বোলো তোমাকো কথাটো কওঁ বোলো।
অ কেটেলা পহুটো আজিকালি দেখিবলৈ নোপোৱা হৈছে বহুতখিনি জেগাত।
অ বহুত খিনি জেগা দেখিব নোপোৱা হৈ গৈছে আৰু মানুহে গছ-গছনি গছ-গছনি বহুত কাটি দিছে ন
উম। আজি কালি জংঘল বিলাক তো ইমান এটা হেৰি নাথাকে মানুহে ঘৰ ঘৰ বনাইছে কাটি চাটি পাহাৰ বিলাকতো।
এতিয়া জন্তুৰ জেগাত যদি গৈ পেলাই মানুহ থাকিবলৈ ধৰে তেতিয়া হ'লে যিখিনি জন্ত তৰে জেগা হৈ থাকে ন তেওঁলোকতো ওলাই আহিবই।
উম আহিবই ৰাস্তালৈকে আৰু আমাৰ ইপিনে হাতীও ওলাই বহুতখিনি জেগাত।
অঁ হাতী, অঁ হাতী ওলাই। গছ - গছনি, পাহাৰ কাটি দিছে মানুহবিলাকে ঘৰ বনাই লৈছে, জন্তুবিলাক আৰু ক'ত যাব আৰু। এইখিনিয়েটো তেওঁলোকৰ জোগা ন?
তাকে কেতিয়াবা সিহত দেখিলে সিহঁত গম পায় ৰ খং চং উঠা উঠি থকা যেন ৱাল চুৱাল ভাঙি দিয়ে একদম মতা ৱাল।
অ, ঘৰ - চৰ ভাঙি থৈ গুচি যায়।
অঁ অঁ।
তাহাঁতৰ ওপৰতো দুখ নাই দিয়াচোন, তাহাঁতৰ জাগাত আমি গৈ পেলাই যেতিয়া বাঁহ কৰিম তাহাঁতৰো খং উ ঠিবই।
উম। তাকে বেয়াই লাগে কেতিয়াবা দেখি।
কেতিয়াবা দেখি বেয়া লাগে আৰু বেছি বেয়া কেতিয়ালৈকে যেতিয়া তাহাতি ৰাস তালে ওলাই আহে আৰু কিছুমান গাড়ী বা কিছুমান তুমি শুনিছাই চাগে? ট্ৰেইনবিলাকে হাতীক খুন্দিয়াই দিয়া।
অ অ শুনিছো।
কিছুমান হাতী কিবা লাইটৰ তাৰত লাগিছে, লাগি পেলাই চ থৈ পেলাই মৰিছে।
উম, নিউজত আহি থাকে মাজে - মাজে সেইবিলাকৰ ওচৰত কিবা দিব লাগে আচল তে ৰিজিং- চিজিং।
অ কিবা দিব লাগে, অলপমান কিবা ৱাল এখনে পাতি দিয়ক। বা কিবা এনোকুৱা কৰি দিয়ক ফেঞ্চি - চেঞ্চি দি পেলাই।
উম, এনেকে হলে জীৱৰ সংখ্যা কমি আহিব জীৱ - জন্তুৰ সংখ্যা।
উম কমি আহিব আৰু লাষ্টত গৈ পেলাই মানে নেথাকিব ক'বলৈ গ'লে আৰু আজিকালি বহুত জীৱ - জন্তু কমি গৈছে।
উম, বহুতখিনি বিলুপ্ত হৈ গৈছে, ইয়াৰ গড়ো নাই এতিয়া এহেঙীয়া গড় কমি আহিছে।
অ আৰু চবতকে বেছি হয় আগত তোমালোকে ৰাতিপুৱা যদি উঠাই তেতিয়া চ চৰাই - চিৰিকটিৰ মাত শুনিবলৈ পোৱা। আজিকালিটো ডাইৰেক্ট ৰাতিপুৱা উঠাও যদি ৰাতিপুৱা উঠিলে পিপ পিপ পিপ গাড়ীৰ মাত।
উম, আজিকালি সেইবিলাক নোহোৱাই গৈছে।
অ, আজিকালি চহৰৰ ফালেতো সেইবোৰ নাই বুলিয়ে ক'ব পাৰি।
উম, চৰাই - চিৰিকটি একদম নোহোৱাই হৈ গৈছে।
উম, আজিকালি চৰাই - চিৰিকুটি এইবিলাকতকে বেছিতো কক্ৰচ দেখি পাবা।
উম।
আহ।
তোমালোকে ফ্লেটত থাকা ন?
অঁ আমি ফ্লেটত থাকোঁ।
অ, চৰাই - চিৰিকটি আহেনে তাতে?
এ মই ফ্লেটত থাকো কিন্তু কি মোৰ খিৰিকীৰ চাইডত মানে এখন হেৰি ৱাল টাইপ আছে মই তাতে গছ পুলি কেইটামান ৰুই থৈ দিছো যাক সেইকাৰণে সেই সৰু সৰু ঘনচিৰিকা বুলি কয়নে কি কয় বা সৰু সৰু ব্ৰাউন কালাৰ চৰাইটো যে?
অ ঘনচিৰিকে গৈছেগে।
অ', চি চি চি চি চি চি মাতি থাকে যে
উম উম।
সেইবিলাক আহে কেতিয়াবা কেতিয়াবা, চাউল-তাউল দি থৈ দিওঁ।
অ' অ', আমাৰ এইপিনেও আহে।
অ', আৰু আমাৰ ফ্লেটত পাৰ বহুত আছে একদম।
অ', পাৰ, বাহা বনাইছে ন?
অ', বাঁহ বনাই একদম গোটেইখন হাগি হাগি গোটেইখন নষ্ট কৰি দিছে একদম।
উম উম, আমাৰ ইয়াতে কেতিয়াবা হ'লে ভাটৌ-চাটৌ দেখিবলৈ পোৱা যায়।
অ'
গছ-চছ আছে অলপ মানে।
অ', কেইদিনমান আগতে মই কিংফিচাৰ চৰাইটো যে বৰটোকোলা বুলি কয় নেকি ন সেইটোক?
অ' অ'।
সেইটোৱে দেখিছিলোঁ, এ কাৰেণ্টৰ তাঁৰৰ ওপৰতে বহি আছিলে, মই ফটো তুলি থৈছিলোঁ। বৰ মানে, এইবোৰ চৰাই মানে কেতিয়াবা কেতিয়াবাহে দেখা পাওঁ আজিকালি।
উম, দেখিবলৈ ভাল লাগে ন এইটো?
অ', আৰু একদম ৰামধেনুৰ নিচিনা বেলেগ বেলেগ ৰং থাকে।
উম। এইবিলাক ইমান এটা দেখিবলৈ পোৱা নাযায়, সেইকাৰণে ভাল লাগে কেতিয়াবা দেখি।
উম। বেছিভাগ দেখিবলৈ পোৱা নাযায় ক'বলৈ গ'লে আৰু চৰাইৰ সংখ্যা বহুত কমি গৈছে একদম।
উম, তোমালোকৰ ঘৰত কুকুৰ-চুকুৰ আছে নে নাই?
আমাৰ কুকুৰ মানে মই সৰু থাকোঁতে এটা আছিলে, তাৰপিছত সেইটো ঢুক ধুকোৱাৰ পিছত আৰু ঘৰৰ মানুহে কুকুৰ-চুকুৰ পুহিব দিয়া নাই আৰু। মানে ইমান বছৰ লগত থকাৰ পিছত এটা মানে এটাচমেণ্ট এটা হৈ যায় ন।
উম উম, বেয়া লাগে পিছত।
বেয়া লাগে, আৰু বহুত বেয়া লাগিছিল মানে সেইটো।
উম, কেইবছৰ মান আছিল তোমালোকৰ লগত?
মোৰ, মোৰ লগততো পাঁচ বছৰমান থাকোঁতে, মোৰ পাঁচ বছৰমান হওঁতে সেইটো ঢুকাই থাকিলে কুকুৰটো। সি আছিলে, মাৰ বিয়া হোৱাৰ পৰাই আছিলে বোলে একদম। মানে মাৰ লগতে আছিলে, বিয়া নোহোৱাৰ আগৰ পৰাই আছিলে।
তেতিয়াহ'লে ভালে খিনি এটেচমেন্ট হৈছে তোমালোকৰ লগত?
উম, আৰু মই আৰু মই সৰু থাকোঁতে কি আছিলে, তাৰ লগতে বেছিভাগ সময় খেলা-ধূলা কৰিছিলোঁ।
উম।
সেইকাৰণে, তাৰ লগত মোৰ মানে বেছি আছিল আৰু এটাচমেণ্টটো অলপ। তাৰপিছৰ পৰা উম, তাৰ পিছত আৰু ঘৰৰ মানুহে ৰাখিব দিয়া নে একো জীৱ-জন্তু ঘৰত।
উম।
মাজতে মই এটা কেৰকেটুৱা পাইছিলোঁ, ৰাস্তাতে পৰি আছিলে মানে, জিন্দা আছিলে ভৰিটো ভাঙিছিলে, মানে ওপৰৰ পৰা জাপ মাৰোঁতে চাগে। মই ঘৰলৈ লৈ আনিলো আনি পেলাই গাখীৰ চাখীৰ খোৱালো খুৱাই পেলাই ভৰিটো ঠিক কৰালো মানে ঠিক হোৱালৈকে ঘৰতে ৰাখিলো ভৰিটো
অ অ
তাৰপিছত আকৌ তাক য'ত পাইছিলোঁ তাতে এৰি থৈ আহি গ'লো
উ কেৰকোটুৱাটো মাজে মাজে দেখিবলৈ পোৱা যায় ডাঙৰ ডাঙৰ গছ বিলাকত আমাৰ ইয়াতেও ওলাই মাজে মাজে
অ তুমি সেনেকুৱা জন্তু চন্তু পুহিছা নেকি
অ আমাৰ ইয়াতে এটা মেকুৰী এটা আছিল তাৰমানে ঘৰতে
অ
উম এতিয়া ডাঙৰ হৈছে অলপমান সৰুতে আনিছিলো মানে
মেইল নে ফিমেল
উম মেইলে
মেইলে ঠিকে আছে
কুকুৰ চুকুৰ পোহা নাই আৰু এতিয়া
অ কুকুৰ পুহিলে অলপমান অ হেৰিও হয় কিন্তু এই য'তে ত'তে হাগি মুটি দিয়ে
উম অলপমান দিগদাৰো হয় আৰু এনেকে থাকিবলৈও জাগা নাই ঘৰত
অ আৰু ডক্তৰকো দেখাই থাকিব লাগে
আমাৰ ইয়াতে এজন ল ঘৰৰ ঘৰৰ মানুহৰ এটা এজনৰ আছে
উম
অ জাৰ্মান চেখত নেকি কি ডাঙৰ চোন সিংহ টাইপে পায়
অ তেওঁলোকৰ তাহাঁতৰ যদি দুই তিনি বছৰ মানো হয় তাহাঁতি দেখাত ইমান লাগিব যেন হৈ গৈছে দহ পোন্ধৰমান তাহাঁতৰ বয়স সেনেকুৱা যেন লাগে
তাকে ইমান ডাঙৰ হৈ গৈছে
আৰু তাহাঁতৰ গাত বহুত নোম থাকে তাহাতে গাত জাপ মাৰিলে একেবাৰে তোমাৰ সমানে হব আৰু হয় ওচৰলৈকে আহি যায়
তাকে
আমাৰ মানে মাৰ দাদাকৰ তাতো আছে মানে
উম আজিকালি কুকুৰ পোহাটো অলপমান ভালো হৈ গৈছে দিয়াচোন চুৰ চুৰ তুৰো হৈ থাকে ৰাতি হলে দিগদাৰে হয় অলপমান
সেইটো হয় ৰাতি যদি নিজৰ ঘৰৰ বাহিৰত যদি এৰি দিয়া যায় কুকুৰটোক এটা চুৰ চোৰ আহিলে অলপমান তাহাতি হেৰি ভোক অ কি বুলি কয় কৰিব হেৰি ভোকা মেলা কৰিলে অ তেতিয়া ঘৰৰ মানুহে গম পাই অলপমান এলাৰ্ট হৈ যায়
উম আজিকালি বহুতখিনিয়ে চোৰ পাতি হৈ আছে ঘৰ বিলাকত
অ আজিকালি এই চোৰ পাতি আজিকালি এনেকুৱা লাগে মানুহ বিলাকে চুৰ কৰিবলে ভয়ে নকৰে নকৰে নেকি কিবা
হুম উম
তাহাতি আহি পেলাই নৰ্মেলি একেবাৰে ঘৰ চৰ হেৰি কৰি তলা চলা ভাঙি চুৰ তুৰ কৰি দিয়ে আৰু কিছুমান কেচতটো এনেকুৱা হয় যে ডকাইটে কৰি দিয়ে একেবাৰে।
উমঁ। আৰু ইহঁতে প্লেন কৰি থাকে ন'কেইদিনমানৰ পৰা চা-চোৱা মেলা কৰি থাকে ঘৰখনতে।
অঁ। আৰু বেছিভাগ কাম কৰা মানুহৰ জৰিয়তে চুৰি কৰা হয় মানে কাম এনেকুৱা মানুহে কয় যে এইটো ৰুমত এইটো আছে এইটো তাত এইটো আছে।
উমঁ' কেতিয়াবা হ'লে নিউজত কি ভয়ানক ভয়ানক চুৰি কাণ্ড দেখিবলৈ পোৱা যায়।
অঁ' পিছতহে চি চিটিভি বিলাকত দেখা যায় যে মানুহটোৰ ডিঙিত একেবাৰে দাখন লগাই থৈ দিছিলে। তাৰপিছত চুৰি কৰিছে। কিছুমান, অঁ। চাকু দি মাৰি চাৰি থৈ গুচি যায়। বৰ মানে চাবলৈ গ'লে বহুত বেয়া হৈ গৈছে একদম। জীৱ-জন্তু কি হেৰি চাবা মানুহৰ নিজৰে একো হেৰি নাই। প্ৰটেকশ্যন নাই।
তুমি সোণালী বান্দৰ দেখিছা নে?
সোণালী বান্দৰ মই চাগে চিৰিয়াখানাতে দেখা নেকি তাৰপিছত দেখা নাই আৰু কতো।
মই আজিলৈকে দেখা নাই ৰবা।
আজিকালি নৰ্মেল বান্দৰো নেদেখা হলো।
এই কিছুমান মন্দিৰত দেখিবলৈ পোৱা যায়।
মন্দিৰত বেছিকে দেখা পোৱা যায় কিন্তু আগত কি আছিলে এই বান্দৰ বিলাকে টিঙে টিঙে জপিয়ায় আহি যায় কৰ'বাত, কৰ'বাত নহয় কৰ'বাত দেখা পোৱা যায় আৰু। কিন্তু আজিকালি সেইবোৰো নাই। তোমালোকৰ সেইফালে আছে নেকি?
আমাৰ এইফালে বান্দৰ নাই এনেকে এটা।
কিন্তু আমাৰ পৰা অলপমান দূৰত আছে, দুই তিনি কিলোমিটাৰ মান। অলপমান জংঘল টাইপে আছে আৰ্মি কেম্প সেনেকে টাইপত, অলপমান তাতে বান্দৰ চান্দৰ ওলাই থাকে।
অঁ' আহ'। এই সেৰিফালে কি আছিলে এইটো আঁ' যোৰ ৰ'দৰ ফালে কিন্তু বান্দৰ আছে দেই বহুত বান্দৰ আছে।
অঁ অঁ' মইয়ো শুনিছো বৰমাহতৰ ঘৰৰ পিনে গ'লে। তাতে বোলে দিনতে কিবা কিবি লৈ যায় বস্তু চস্তু।
অঁ' খিৰিকী দি সোমাই পেলাই গোটেই ঘৰৰ ভিতৰত লন্ধ ভন্ধ কৰি পেলাই বস্তু বাহানি লৈ গুচি যায়।
আৰু মৰমো লাগে কিছুমান সৰু সৰু বান্দৰ থাকে একদম পোৱালি।
অঁ' পোৱালি পোৱালি বিলাক।
দেখি ভাল লাগে সিহঁতক।
অঁ আৰু ডাঙৰ তাহাঁতক অলপমান খানা চানা দিলেও তাহাঁতি মানে খাই বৈ পেলাই গুচিও যায় আৰু কিছুমান কিন্তু বদমাছো থাকে বান্দৰ। কাপোৰ কানি একেবাৰে লৈ গুচি যায় চাদত মেলি থোৱা।
আৰু কিছুমানে যে এনেকে ক'ৰবাত চছমা-টচমাও লৈ লয়।
অঁ সেই ভিডিঅ'বিলাকত দেখা পোৱা যায়।
দেখিবা, উম।
অ', অ' দিয়া ৰ, মোক মায়ে মাতি আছে। মই তোমাক দেৰিকে ফোন কৰি আছো আৰু।
অ', অ' ঠিক আছে দিয়া।
দিয়া বাই।
উম, অ', অ' বাই।